অ।
শুনা পাইছা নাই?
শুনা পাইছোঁ অ। বাকী খানা-পিনা খালা নাই?
না খানা-পিনা মানে কি ৰাতিপুৱাটো খালো। দুপৰীয়া নাই খোৱা। দুপৰীয়া নাখাও নহয় মই ভাতটো।
হা?
দুপৰীয়া ভাত নাখাওঁ ন মই।
কি?
দুপৰীয়া ভাত নাখাওঁ নহয় মই।
দুপইয়া ভাত নোখোৱা নি তুমি?
উহু।
কেলে?
ৰাতিপুৱা খোৱা দেৰিয়ে হয়।
তাৰমানে এবাৰ আও।
এবাৰ অ তাৰ পিছত দুপইয়া খাব মনেই নাযায়।
এই এপটোত আৱাজটো সৰুকে আহে দেখোন।
অ ফোনটো ওচৰত লোৱা।
ইমান সৰুকৈ আহিছে। হেণ্ডছ্পিচপি কৰা অপচন নাই যে।
নাই, নাই। হেণ্ডচপি তই সেইটো ডাউন ডাঙৰ কৰি লোৱা চাউণ্ডটো।
চাউণ্ড ফুল কৰি থোৱা আছে ধৰ। হেডফোন লগাই ললে কাম কৰেনে নাই?
হেডফোন, কাম কৰে।
হেডফোনে লগাই লব লাগিব।
তোমাৰ হেডফোন লগালে মাততো আও নহা নিচিনা হব নে কি চাগে।
জানো পাই। প্ৰব্লেম নহয় এই ৰাইড চাইডডাল ভাল, লেফ্ট চাইড ডালহে কল অকল কলত নুশুনিবা বাকী চবতে ভাল।
এইটো হেৰি কৰা নেকি হেৰি কৰা নেকি মানে এইটো পা আজৰি কৰিলা নেকি পটককে। ডিছকানেক্ট হৈ গলে' মানে লোকচান হৈ যাব।
অ আজৰি কৰি ল‌ও। এতিয়া এনেকে পাতো আও। এতিয়া এনেকে পাতি থাকো।
এইটোৱে। বাকী কেনিও ফুৰি ফুৰিবলৈ যোৱা হোৱা নাই?
এই ফুৰিবলৈ কি যাবা? যোৰহাট যোৱাহে এটো প্লেন এটা কৰি আছোঁ।
যোৰহাটতে এইফালদি ভালেই হৈ গ'ল ন এতিয়া যাবলে।
কেনেকে ভাল হ'ল? নাই হোৱা নিজৰ বাইক বা কিবা এখন লাগিব।
সেইটোয়ে কৈছো। বাইক, কিবা এটা লাগিব।
এই নাই খৰচা একেই। মই সিদিনা এটা মানে ল'ৰা এটা গৈ থাকে
এ কথাটো কি জানা নাই? এইফালেদি গলেও চাৰিশ নে কিমান টকা
নহয়, শুনা তাৰ নিজৰ স্কুটি আছে মানে। ল'ৰাটোৰ সি সি নিজৰ স্কুটি আছে। যোৰহাটলৈ অহা যোৱা কৰিয়ে থাকে।
অ।
সুধিলোঁ মানে নিজৰ যদি বাইক বা স্কুটি থাকে এতিয়া অহা ফেৰী দি অহা যোৱা কৰোঁতে কিমান লয়। সি কৈছে ত টটেল এতিয়া মই যোৱা পৰা মেলা দেখোন টটেল বোলে ছশমান যায়। যোৰহাট পোৱালে। তাতে আৰু আজিকালি ফেচিলিটি এটা হ'ল আগত তে যোৰহাটলৈ তোমাৰ এখন বাছহে চলে পদ্মনাভখন যে।
অ পদ্মনাথ অ।
এতিয়া আকৌ নহয় চিলভাণ্ডি ৰাতি সেই নাইট ছুপাৰ এখন চায় ৰাতি।
অ এতিয়া কি আৰু বেলেগো যায় নেকি!
এতিয়া ৰাতি ৰাতি নাইট ছুপাৰ এখন যায়।
কেটা বজাত।
লখিমপূৱৰ পৰা তাৰমানে আমাৰ এইফাল দি যায়। এই চাৰে সাতটা বজাত চাৰে সাতটা বজাত।
চিলৱানী কোনফালেদি যায় মানে তেজপুৰৰ যায় নেকি।
উম উম। এতিয়া যাবলৈ ভাল হ'ল এতিয়া মই যদি চাৰে সাতটা বজাত ধৰিলো ৰাতি লাগিলে তাত তিনটা বজাতে পালোগে তিনটা বজাত। বজাৰ তে পায় গৈ বাও কিন্তু সেইকনটো আৰমত। তিনিটা বজাৰ পৰা কিব কিবি কৰি অহোৱা। আই এচ ভিটিতে অকণমান দেৰি ৰখি মেলি ধৰা নপৰা ক'ৰবাত ৰুম এটা লৈ গা পা ধুবলে।
অহ অহ।
চেজ হৈ মেলি ল'লোঁ তাৰপৰা আঠা নটা ধৰক। ওলাই মেলি আহিলে তাৰপা দিনটো অকণমান ঘূৰিলোঁ আকৌ ৰাতিলৈ সেইখনতে বহিলো। দিলো আজই তাৰ পৰা ৰতি পুৱা দিনত। ক'লো আবেলি পালোগে কি কৰিবা।
নহলে মানে কিয় জানা নাই তোমাৰ যদি কাণ। সেইকেইখন চিলভা্ডিয়ও তোমাৰ পদ্মনাথ তেজপুৰ হৈহে ঘূৰে। তোমাৰ নে। ওপৰত হেৰিটামান বজাত পায়গে তোমাৰ আঠটাামান বজাত চেণ্টাৰ পায়ি মানে সাতটা। আঠটা নহয় আঠটা নবজা আগতে পায়ি কাৰণ সাত। সাতটা পোন্ আমাৰ বৰপতা পায়হি সাতটা আঠ তাত নমাইগে। ছাৰে তিনিটা বজাত দুপৰীয়া তুমি চাৰে। তিনিটা বজাত যদি তাত পোৱগে কিটো কৰিবা বাৰু লগ হয়ে নাই বাৰু। কিমান ক টাইম স।
এইখন চলাবা।
হয়। অহ।
লগ কৰিব।
ইচকেনা নাই অ। সেইটোৱেই তেনেকে ভাল আছে। সাতটা জীৱে এক মাইনে।
আৰু যোৰহাটতটো দূৰ নহয় নহয় চাবলৈ গ'লে আমাৰ ইয়াৰ পৰা যোৰহাটলৈ যিমান কণ মানে। মে আমাৰ লখিমুৰ টাউনলৈ বেছি।
এ এই ফালদিহা চসমূহ।
সেইটোৱে এই দলং কেইখন হৈ গ'লে মানে টেনশচন নাই।
কিন্তু তোমাৰ যদি তেজপুৰো ঘূৰি যাবলৈ হয় কিমান ঘণ্টা লাগে চোৱা। অ আফালে আঠ ন দহ এঘাৰ বাৰ। এক দুই তিনি এইফালে তোমাৰ নাই বুলি এইফালে ন। ঘন্টা দহ ঘণ্টা মানে কম লাগেই। গুৱাহাট দিলে কেইঘন্টা লাগে নু।
চালোঁ গুৱাহাটীলৈ তিনিশ পঞ্চাছ বুলি নকয় জানো। অ কাৰণ তালৈ এতিয়া ইফেলদি গ'লে চাৰিশ ওপৰত হৈ যায় ন।
অ তিনিশ পঞ্চাশ নহয় দুশ চল্লিশ হবলা
এইেই তিনিশ পঞ্চাশ বুলি শুনি আহিছোঁ সৰু পৰা এতিয়া ৰাস্তা ভাল কাৰণে এতিয়া কমিব লাগে আৰু তিনিশমান হ'ল চাগে।
জানো তেতিয়াহ'লে ট্ৰিনত কিন্তু তিনিশ পঞ্চাশ নহয়তো ট্ৰেনত বাও চৰ্ত কাট বাও।
কিন্তু যোৰহাটলৈ এনেই চাবলৈ গ'লে ইমান ওচৰত নহয় ।মই সিদিনা চাইছো লখিমপুৰ টাউনলৈ বেছি দূৰ যোৰহাটলৈ ওচৰ হয়।
লখিমপুৰ টাউনলৈ কিমান কিলোমিটাৰ আছে বাৰ?
সিদিনা বিক্ৰমে মই বাইক লৈ যাই গৈছিলোঁ ফিফটি নাইন ওলাইছে।
এ ক লেগে?
লখিমপুৰ হেৰিয়ে পাইছোঁ । লখিমপুৰ মেডিকেল কলেজ লকে
অ মেডিকেল কলেজলৈকে ফিফটিন নাইন ওলাইছে।অ ফিফটি নাইন নোলাই, ফিফটি চিক্স ফিফটি ফাইভ মান ওলাব ।অ
ফিফটি নহয় ফিফটিতকৈ বেছি
ফিফ্তিতকে বেছি ওলাব।অ এনেকা আমি সিদিনাখন যাওঁতেনে আমি কলৈকে গৈছিলোঁ দেই আহ এই এনেলৰ ওচৰলৈকে হেৰি ওলাইছে পঞ্চাছ ওলাইছে। পঞ্চাশ নাইহোৱাগে ফৰ্টি নাইন নে কিমান হৈছেগে এনে লৰ ওচৰলৈকে। আৰু এনেলৰ ওচৰৰ পৰা হেৰিয়লেও আছে না অকণমান
উম
কিন্তু এতিয়া যেতিয়া দলংকেইখন বনি যাব। যোৰহাট মানে ইমান দূৰ এটা হৈ নাথাকিব যোৰহাট
উম তেনেই ওচৰ হৈ যাব যোৰহাটটো।
ইয়াৰ পৰা বিপিয়া গ'লো তাৰপৰা অলপ দূৰ গৈ দলংখনত উঠিলা মাজুলী সোমাই দিলা আকৌ মাজুলীৰ পৰা অকণমান গৈ দলংখন পাৰ হৈ ডাইৰেক্ট কানেক্ট কৰি দিব ন দলঙে গোটেইখন।
সেইটো দলংখন পাৰ হৈ পাই ইফালে সেই মেইন গেট দ মেইন অ মাজুলী সেইখন মেইন গেট দি ওলাই দিলা দাৰেক হাই ৰোড পাই গ'লা হেৰিয়ৰ এইটো কি বুলি কয় যোৰহাট হাই ৰোড টো।
উম।
ফ'লাইন ডাইক চুইয় গলা তাৰপিছত ৰাইট চাইডে গুচি যোৱা বছ যোৱাত
সেইটোয়ে মোক মানে কেতিয়াবা কয় ইমান দূৰত বোলে আমি বোলে বোলো দূৰ নহয় তই এপখন ভালকৈ চা বোলো।
কোনে কয়?
কয় মানে এটাই বোলো তো এবাৰ চা দূৰণে, দূৰণে দূৰ নে ওচৰ চা
তাই কয় নেকি?
অঁ
অ সেইটোয়ে এফাল দি চালে দূৰ এফাল দি চালে চমু
উম
হয় নাই এইফালদি চালে সেইকনে এঘন্টা বাদ এঘ এঘন্টা বাদ ন হয় নেকি।
এঘন্টা বাট নহয় ।লখিমপুৰলৈ তাৰমানে এঘন্টা মান বুলিয়ে ধৰ আৰু লক্ষিমপুৰও এঘণ্টাই লাগে নহয়।
লখিমপুৰলে ফ এ ফিফটি ওৱানত গ'লে এঘণ্টা হেৰি লাগে
সিনা এতিয়া কিন্তু লখিমপুৰলৈ যাবলৈ মজা হৈ আছে বাইক লৈ কিন্তু
এ ভাল এতিয়া তোমাৰ বান্দদিয়াৰ ৰাস্তাও ভালকৈ পেলোৱা ন
ইনাম তাৰমানে বাইকখন জাষ্ট চলাই গৈ থাকিব লাগে আৰু ভৰি সেই ক্লাছৰ পৰা মানে ব্ৰে হে গেয়াৰৰ পৰা আঁৰাই পেলাই ওপৰ সেইকেইটালত দি পেলাই যাব পাৰি আ নমত ভূৰি
আহ সেই ক্লাছ্লাছ মাত্ৰ আহাৰ মতি জামকন আৰু এইফালে পানদ দিয়া জাম কতে যি প্ৰব্লেম তাকে ৰাস্তা পলম অকো নাই এতিয়া
গৰু চৰু আহিলে অকণমান আৰু
অ তাৰ বাকী ৰাস্তা নাই চব ভালকৈ পেলালে
পিনা বিক্ৰমমে গৈছো এঘণ্টা মানে বাইক ঘণ্টা লাগিছে আও
কিমানত গছা কিমানত, কিমানত গৈছা কিমানত গৈছা অ সিমানত গলে লাগে এনে তুমি যদি পঞ্চাশ মানত গৈ থাক পা পচপন্ন বা আমি এতিয়া কি হয় আমাৰ এঘন্টা বিছ মিনিট মান লাগে আমি এবাৰ গছ পঞ্চলিশ মানত এবাৰ গৈছো পঞ্চাছত এবাৰ গৈছো পঁচপন্ন মানত সেই তেনেকে গৈ আছো। তাতকে স্পীডত নাযোৱা যে সেইকাৰণে এঘণ্টা বিশ মিনিট লাগেই মানে আমাক কিন্তু এদিন এনণ্টক লৈ গৈছিলো সেইদিনাখন কেইমিনিটত পাইছোগে পঞ্চল্লিশ মিনিট নে পঞ্চাশ মিনিট নালাগিলে
উম
মানে হেৰি কাটা তললে নমাই নাই চছেভেনটি ফাইভৰ ওপৰতে আছে।
অৱ
কম তেল পুৰিলে সেইদিনাখন এনন্টাৰ্কে চাই চাৰি খনে কিমান টকা তেলে পুইছে উম কিমান দিয়ে মাৰিলে চৌত্ৰিশ দিয়ে এনটকে বোলে তেল নুপুৰে বোলে। কলহে খোৱদি খায় এনন্টাৰ্কে
আমাৰ এই আমাৰ মুনবাৰাহঁতে এনটৰ্ক এখন ললে
ত কেন্দ্ৰ কি তেল খাই পাগলৈ যাবা
সিনা মানে সিদিনা নিজে কৈ আছে কৈছে কিনা দিনা বোলে ফুল টেংকিত তেল ভৰালোঁ আজি বোলে পোন্ধৰ নে বিছ দিন হ'ল বোলে
তেলে খট হোৱা নাই
চলোৱা নাই। আৰু তোমাৰ তোমাৰ কি হয় জানানে চলাব লাগিব মেইন কথা তোমাৰ চাৰ্ভিচিং যদি ভাল হৈ থাকে আৰু অলপ দিনৰ পাছত ৰবা খাব আৰু তাতে চলোৱালৰো কথা আছে তোমাৰ যদি আৰু চল্লিশ পঞ্চাশত যদি একেবাৰে নৰ্মেলি গৈ থাকিলে তে এতিয়া তেলটো এনেইও কমকে পুৰিব
উম
ৰেচ দিয়া মানে তেল পুৰিব না
উম
এই তেনেকুৱা এনটকো তেল ভৰাই কেনেকে পা আমি লখিমপুৰ যাওতে সেইনাখন সি কৈছে বোলে, কি কাৰণে গাড়ীত অহা হেতেন বহুত ভাল আছিলেঔ
সঁচাকে
যি তৰ তেল পুইলে কিন্তু গৈ আকৌ ভাল লাগে না এনটকখন চলাই পোন মজা লাগে বাইকটো স্কুটটো বহুত হেভি না ৰেচিং নহয় জানো। ৰেচিং বাইক, উম ৰেচিং বাইক নহয় জানো!
সেইকাৰণে
পইচা থাকিলে টেনশনে নাই অ
নাইটো
মোনবা ত গাড়ী আছে স্কুটি আছে তথাপিতো সেইখন এনেই কিনিছে মানে মন গ'ল নহয়
ছোৱালীকজনী ছোৱালীকেইজনীৰ কাৰণে হ'ব না অকমান কিনিবা কিনিবি ওলাই যাবলে
এজনী নাথাকেই
পঢ়ি আছে নে কি
অঁ ল পহি আছে উত্তৰাখণ্ডত
উম
তাৰমানে গাড়ীখন নুলিয়াই গাড়ীখন কিনা তোমাৰ গাড়ীখন কিনা এতিয়া এই জুনত চাৰি বছৰ হ'ল
অহ
এ ছহেজাৰ কিলোমিটাৰ হৈছেহে
উ এই গাড়ীখন এইবিলাক কচোন চলুৱাকে থলেও বেয়া ভাল নহয় আকৌ বেয়া
গাড়ীখন নচলাই এ কেতিয়াবা মানে পাঁচ মাহ ছমাহ মুলত এদিন উলিয়াই কেতিয়াবা বৰষুণ দিলে উলিয়ায়।
উ তেনেকাহে
সিহঁত তেনেকুৱা গাড়ীখন এনেই চখত লৈ ল'লে তাৰপৰা সিদিনা স্কুটিখন লৈছে মানে এনেই মানে সেই গিফ্ট দিছে স্কুৰিখন মুবাক
উহ
তাৰপিছত হেৰি এইটো কি এ তাকো তাৰমানে বস্তু ভাগি হেনো মন গ'ল তাৰমানে ভিন্দ' ভাইেকটো কৈছে অঁ কৈছে লাইফ লাইফত বোলে একো বস্তু ই এম আইত লই পোৱা নাই এবা স্কুটিখনকে লৈ চাওঁচোন বোলে
কাজিয়া লাগিছে হেৰিয়ৰ লগত ই এম আই বোলে দহ হেজাৰ টকাৰ তলত দিলে আমি নলোঁ বোলে স্কুটি তাবাই ডিলাৰত নিদিয়ে
অ ই এম আই কিছুমানে ইনেতো ই এম আই দহ হাজাৰ টকা তল অ মানে দহ হাজাৰ টকাৰ ওপৰত
দহ হোজাৰ টকা ওপৰত লাগে অঁ তাৰপা হেই নামান নে ই এম আই আমি দিব নোৱাৰো কৈছে হ'ব বৌল লগ যামগে বুলি ক'লে তাৰাপা তাৰপা দহ হেজাৰ তাৰকা ই এম আই লগাই দিছে
খুব বেছি দিলে চাৰে ছহেজাৰ দিয়ে তাতকে নিদিয়ে নহয়
তাৰপৰা দহ হাজৰ টকা পৰা এম আই লগাই দিছে ন হেজাৰ নশ নিয়া